অ' কোৱা?
অ, কি কৰি আছ?
অ, এনেই আছোঁ ৰবা, তুমি কি কৰি আছা?
এ ময়ো এনেয়ে আছিলো কি কৰিবা আৰু এনে আৰু। ৰাতিপুৱা উঠি অলপ মানে বহি আছো আৰু ঘৰতে।
অ, ঠিকে বাকী চাহ পানী খালা নেকি?
চাপানি ৰবা তুমি খালানে নাই?
ময়ও খালো ৰবা এতিয়া খাই পিনে এনে ময়ো এনে আছিলো কিনো কৰিবা আৰু দিনতটো নাযায় নো। পোৱা সেনেকুৱা হৈছে ন।
তাক হে দিনতটো যায়ে মানে যায়ে নাপায় আৰু বাকী কি পিছে তোমাৰ কি ঘৰৰ কনেকোৱা খবৰ?
ঘৰৰ সকলোবোৰ ঠিক ঠাকে চলি আছে ৰ'বা না চব ঠিকে চলি আছে এতিয়া বৰ্তমানলৈকে একো সমস্যা হোৱা নাই বাৰু বাকী এ কি কয়? তুমি কিবা এটা পঢ়ি আছিলা বুলিহে মানে
এইবাৰ দুয়েনছি কৰি পেলাই কি পৰীক্ষা দিলা তুমি
অ কিমানৰ আগত দুমাহ
নহয় নহয় তুমি যে দুদিন আগত ক'লা মানে তুমি কলা যে মোৰ পৰীক্ষা এটা চলি আছে এ মই চাৰে তিনিটা মানত ফোন কৰিছিলো নেকি ইয়াত টা বজাৰ পৰা কিবা পৰীক্ষা আছিল বোলে কম্পিউটাৰৰ নে
ঔ
কিবা হত
অঔ সেইটো পৰীক্ষা অ দিছো ৰবা সেইটো পৰীক্ষা মানে প্ৰেক্টিকেল পৰীক্ষা আছিল মানে তাতে তোমাৰ কি বুলি কয় অ মানে এইবিলাক যে আমি কৰিলো আৰু এবছৰ ধৰি তাকে কৰিব লাগে মানে তোমাৰ এইবিলাক কৰি দেখাব লাগে আৰু তাতে মানে ফটোশ্বপৰ পৰা বা তোমাৰ এম এছ ওৱাদত টেবুল বনাব হওক বা এম এছ এক্স স্কুলত তোমাৰ এই যিবিলাক চিট বনাই যে সেই চিট বিলাক বনোৱা বা পাৱাৰ পইণ্টতত তোমাৰ পেজেনতেচন এটা বনোৱা সেনেকোৱা ধৰণৰ বস্তুবিলাক আৰু তাতে বনাই বনাব লাগে আৰু নিজে আৰু ষ্টেপ বিলাক লিখিব লাগে আৰু তোমাৰ অ মানে যিবিলাক আমাৰ অ মানে যিবিলাক কডিং আছে এইবিলাক কডিংবিলাকৰ গতি লিখিব লাগে কেনেকে কৰিছো মানে কি কি ব্যৱহাৰ কৰিছো সেইবিলাক গোটে লিখিব লাগে এই সেয়ে পৰীক্ষা আছিলে ৰবা তোমাৰ
অ ঠিকে বাৰু কেনেকোৱা হ'ল তোমাৰ পৰীক্ষাতো
পৰীক্ষা তোমাৰ বেয়া হোৱা নাই দিয়া ভাল হৈছে দিয়া মানে গোটেইখিনি আৰু মানে লিখিছো আৰু গোটেইখিনি যি গোটেইখিনি কৰিছো দিয়া।
বাকী তুমি কোৱাচোন মানে কম্পিউটাৰ তুমিতো বহুত জাগা খিনি জানাই চাগে যিহেতু ক্লাছ বোৰো কৰি আছে ত কম্পিউটাৰৰ বিষয়ে মোক অলপ কোৱাচোন মানে তাৰে বহুত বস্তু থাকেতো বহুত ফাংচন থাকে ত' সেইবোৰ কেনে কে আমি ব্যৱহাৰ কৰিব পাৰো ধৰা সেই কম্পিটাৰে আমাৰ দৈনন্দিন জীৱন টো জানাই আগলে জল্দি জল্দি লাগে ন মানে বেছি দেৰি কৰিব নোৱাৰো আমি ত' সেই কামবোৰ আমি কিমান জলদি জলদি কৰিব পাৰো বা কেনেকোৱা ধৰণৰ বস্তুবোৰ বা আমি কম্পিউটাৰ ব্যৱহাৰ কৰিলে কি সুবিধা হয় সেইবোৰ অলপমান কোৱাচোন মোক
এই কম্পিউটাৰ ব্যৱহাৰতো জানাই চাগে আজিকালি কিমান সুবিধা হৈছে আৰু মানে তোমাৰ কিমান খিনি মানে আমাৰ উপকাৰ কৰিছে কম্পিউটাৰ কম্পিটাৰে আৰু তোমাৰ লগতে আৰু এই যিটো কম্পিউটাৰ আছে সেই কম্পিউটাৰৰ দ্বাৰা আমি কিমান কামবোৰ সোনকালে কৰিব পাৰিছো ন ত ই আমাৰ যিটো কম্পিউটাৰ লৈ দৈনন্দিন জীৱনত ব্যৱহাৰ নহয় সেই দৈনন্দিন জীৱনত যিটো ব্যৱহাৰ সেই ব্যৱহাৰতো মানে বহুত খিনিয়ে মানে অ মানে বহুতেই আৰু তোমাৰ পাহৰি গৈছে বা বহুত খিনি তোমাৰ অ মানে কি বুলি কয় এইটো আমাৰ যিটো কম্পি তাৰৰ ব্যৱহাৰতো ব্যৱহাৰতো ইমানেই আমাৰ দৰকাৰী হৈ পৰিছে আৰু জীৱনত মানে ইয়াৰ ওপৰত যিটো তুমি কথা বা ইয়াৰ ওপৰত যিটো আলোচনা সেইটো মানে কেতিয়াও তুমি নোহোৱা কৰিব নোৱাৰা আৰু। কম্পিউটাৰ মানে আমাৰ দৈনন্দিন জীৱনত এনেকোৱা হৈ গৈছে আৰু মানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী হওক বা প্ৰতেকজন মানে ব্যক্তি কাম কৰা ব্যক্তি বা তোমাৰ ভৱিষ্যতৰ কাৰণে আৰু এই মানে মানে এনেকোৱা মানে এটা এটা অপৰংগ অংক হৈ পৰিছে আমাৰ জীৱনত মানে ইয়াক আমি কেতিয়াও নোহোৱা কৰিব নোৱাৰো সেনেকোৱা ধৰক আৰু মই কেতিয়া ভাবো আৰু তোমাৰ ধৰিলোৱা এই আমাৰ যে কম্পি উটাৰ আছে আৰু সেই কম্পিউটাৰো আৰু আমাৰ জীৱনত আৰু বা আমাৰ তোমাৰ ধৰিও আমাৰ যিটো দৈনন্দিন জীৱনত মানে কিমান এটা ডাঙৰ ধৰি লও যিটো ডাঙৰ যিটো পাৰ্থক্য এটা আনিছে ন আৰু ধৰি লোৱা যেতিয়া আৰু আমি সে আগতে আৰু আগতে যেতিয়া কম্পিউটাৰ বিলাক আৰু এ যিবিলাক আছিল আৰু কাৰ্যালয় হওক বা কিছুমান - কিছুমান আৰু বিশেষ ক্ষেত্ৰ আৰু। সেই বিশেষ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল বা তোমাৰ ধৰি লোৱা। অ, এই ঘৰৰ বা ঘৰৰ যিবিলাক কিছুমান কাম থাকে ন ঘৰৰ লগত তোমাৰ এই বিলাক। কম্পিউটাৰৰ কাম থাকে বা তোমাৰ প্ৰিন্ট আউট কৰা বা তোমাৰ অনলাইন কৰা। অ, বা আজিকালি চিকিৎসালয়তো বহুত ব ব্যহাৰ কৰা হয় বা তুমাৰ আজিকালি দোকান বিলাকো বহুত ব্যৱহাৰ কৰে। তমাৰ ব্যৱসায়টো এইবিলাক দেখিবলৈ বাবে। আৰু লগতে যিবিলাক প্ৰতিষ্ঠান আছে য'ত তোমাৰ ডিজিটেল যিবিলাক আৰু কাম কৰা হয় তাতে তোমাৰ এইবিলাক ব্যৱহাৰ কৰা হয়। ত মান। মানে সকলোবোৰতে আৰু মানে প্ৰায় দেখিবলৈ পাবাই তুমি এইবিলাক কম্পিউটাৰ যিটো ব্যৱহাৰতটো দেখিবলৈ পাবাই। মানে তুমি নাকচ কৰিব নোৱাৰা আৰু মানে কম্পিউটাৰতটো এনেকুৱা হৈছে আমাৰ যিটো দৈনন্দিন জীৱনৰ ব ব্যৱহাৰ ন এই দৈনন্দিন জীৱনৰ ব্যৱহাৰ এটা অপৰিং অংগ দিনক দিনে হৈ যায় আছে আৰু আগলৈতে আৰু বেছি হ'ব। এই বৰ্তমান সময়ত তুমি দেখিব পাবা আমাৰ যিবিলাক এ আই আছে বা তোমাৰ বিভিন্ন ধৰণৰ যিবিলাক আছে ন। যিবিলাক চেট জি বি টি হওক বা তোমাৰ সেইবিলাক কম্পিউটাৰৰ পৰাই এনেকে লোকসকলে বনাই - বনাই - বনাই - বনাই আজিকালি ইমান ডাঙৰ - ডাঙৰ কৰি পেলাইছে সেইবিলাকে মানে সেইবিলাক এতিয়া মানে এনেকুৱা হৈ পৰিছে মানে আহ মানে এতিয়া যদি আমি সেইবিলাক ব্যৱহাৰ নকৰো ন মানে সেইবিলাকৰ যিটো সঠিক ব্যৱহাৰ নকৰো আমি সেইবিলাক কিন্তু আমাৰ হাতৰ পৰা গুচি যাব সেনেকুৱা আৰু। মানে আম যিমানে পাৰো সিমান শিকিব লাগে। কম্পিউটাৰ বিষয়ে মানে আমি যিমান আৰু শতাংশ পাৰো আৰু আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰৰ লগতে আমি এই যিটো কম্পিউটাৰৰ ব্যৱহাৰ সেই কম্পিউটাৰৰ ব্যৱহাৰটো আমি যিমান পাৰো শিকি - শিকি থাকিব লাগে কাৰণ তোমাৰ এটা মানে এটা অপৰিহাৰ্য অংগ হৈ যিহেতু হৈ পৰিছে আৰু আমাৰ লগত। গতিকে আমি ইয়াক এটা অংগ হিচাপে আমাৰ যিবিলাক আমাৰ যিবিলাক ব্যৱহাৰ কৰো অংগবিলাক সেনেকে আমি এই কম্পিউটাৰৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব কাৰণ। অ, কম্পিউটাৰটো এনেকুৱা নহয় যে ই তোমাক মানে কেইদিনমান কাম দিব ই তোমাক। চিটো দিন কাম দিব যিটো তুমি ভালদৰে কাম বুজাই ৰাখিব জানা ন তোমাক আহ চাকৰি যহ চাকৰিনো দৰকাৰে নাই বা তুমি চফটৱেৰ থাকে ন চফ্টৱেৰ ইঞ্জিনিয়াৰ। বা যিবিলাক থাকে সেইবিলাক যিন তুমি মানে কম্পিউটাৰৰ দ্বাৰা কৰা হয় চববিলাক আমাৰ যিবিলাক ৱেবছাইট আছে। বা এপ বিলাক বা তোমাৰ সেইবিলাক সেইবিলাক কিছুমান ক'ড বা তোমাৰ এইবিলাক ডাটা সেই ডা বিলাক ধৰি লোৱা। অ, মানে অনলাইন সংগ্ৰহ কৰি বা তোমাৰ ক'ড বিলাক দি কিনে এটা এপ বনোৱা হয় আজি হোৱাটচপ বনাইছে হোৱাটছএপতে কিবা এটা ক'ডৰ দ্বাৰাই চলি চলি আ চলাই আছে তো। বা তোমাৰ ফেচবুক ইনষ্টাগ্ৰাম যিকোনো হওক এইবিলাক কিবা - কিবা এটা কৰ্ড হয় বা তোমাৰ কিবা কিবা এটা মানে সেই আৰু আমাৰ যিবিলাক চি প্লাছ চাজা আছে জাভা আছে তাৰপিছত পাইথন সেইবিলাক সেইবিলাকৰ দ্বাৰটো এইবিলাক চলা আছে ন ত সেনেকুৱা কথা আৰু মানে আজি তোমাৰ গাড়ী বিলাকৰ কন্ট্ৰল থাকে ন এইজি চেল্ফ মড মানে মানুহে নধৰাকৈ চলাই আহিব পাৰে বা ধৰি লওক গাড়ীখন কেনেকে মানে যিবিলাক বেটাৰী যিবি অট'মেটিক গাড়ী আছে সেইবিলাক ধৰি লোৱা কেনেকে কৰে এইবিলাকৰ তাতে কৰে ন তাতে প্ৰগ্ৰেমিং থাকে এয়া প্ৰগ্ৰেমিংটো যেতিয়া ইয়াতে মানে তোমাৰ ই ইনষ্টল কৰা হয় মানে দিয়া হয় আৰু তেতিয়া মানে সেইটো কাম কৰে ন ত সেনেকোৱা ধৰণৰ কথাবিলাক যেতিয়া আমি বুজো বুজিম জানিম বা সেইবিলাক ধৰণৰ কথা আমি ইমান মানে ধৰণৰ এইবিলাক কথা যেতিয়ালৈ আমি অ, মানে সেইবিলাক দেখি থাকিম ন তেতিয়া আমাৰ নিজৰো এটা মনত আহিব আৰু লগতে আমি যোন বিলাক সৰুৰে পৰা দিও ন এইবিলাকৰ শিক্ষা তেতিয়াহ'লে কি হ'ব মানে ভৱিষ্যতত আহিব লগা যিবিলাক তোমাৰ কাম আছে আৰু ধৰি ল' যিহেতু জানাই তুমি এই পৃথিৱীত বৰ্তমান এ আই সকলোবোৰ আবৰি লব আৰু ত' মানুহে কোৱা মতেটো আৱৰি লোৱা কি ত সেইবিলাক চলাবলৈওতো মানুহ লাগিব ন তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰী বিলাকক সৰুৰে পৰা এইবিলাক শিক্ষা দিব লাগিব কাৰণ তোমাৰ এইবিলাক শিক্ষা তুমি যিমানে দিবা ন। সিমানে ছাত্ৰ -ছাত্ৰীসকলৰ যিটো জ্ঞানৰ অপৰিহীম এইহঁ অপৰিহীম শক্তিটো বেছি আৰু বাঢ়ি থাকিব কাৰণ কম্পিতাৰ এনেকোৱা নহয়তো তুমি কিতাপত যি আছে তাকে মুখস্থ কৰি পঢ়িলা সেনেকুৱা নহয় তো। কম্পিউতাৰটো এই নিজেই তুমি ভাবিব লাগিব বা নিজে তোমাৰ অলপ মাথা মাৰিব লাগিব কোনোবোৰ বস্তু মানে তাতে চাব লাগিব মানে এনেকুৱা নহয় তুমি অলপ মুখস্থ কৰিলা তাতে কৰি দিলা সেই সেনেকুৱা নহয় আৰু। যদি তুমি ভালদৰে কামটো কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি তাতে ভালদৰে বস্তুবিলাক চাব লাগিব ত' মই সেইটোয়ে কব ক'ম আৰু ধৰি লোৱা আজিকালিতো মানে বহুততে মানে এই যিটো আৰু মই দেখিছো আৰু বা বহুততে মই ত'লক্ষ্য কৰিছোঁ মানে আজিকালি চা মানে যিবিলাক নতুন প্ৰজন্ম আছে সেই নতুন প্ৰজন্মই মানে এই যিটো কম্পিউটাৰ পঢ়িছে কম্পিউটাৰ কৰ্চটো শিকে মানে বহুত খিনি মানে লাভাম্বিত হৈছে আৰু। কাৰণ ধৰি লোৱা এওঁ বহুত খিনি লাভাম্বিত হৈছি ইয়াৰ ওপৰত কবলৈ গ'লে। বাকী পিছে তুমি অ, কিবা জানা নেকি কম্পিউটাৰৰ অলপ -অলপ বিষয়ে যদি তুমি জানা তেতিয়াহ'লে কোৱাচোন তুমিও অলপ কোৱা?
অ, এইটোতো মানে দৰকাৰী দিয়াচোন আজিকালি আৰু চবকে দৰকাৰী হয় মানে কম্পিউটাৰটো এনেকুৱা এটা বস্তু হৈছে মানে সকলো কামতে লাগেই আৰু আজিকালি কম্পিউটাৰ জানা মানুহৰ তোমাৰ কামৰো অভাৱ নাথাকে বুলিয়ে ক'ব পাৰা মানে বহুত কাম থাকে আৰু বহুত ধৰণৰ কাম কৰিব পাৰি। ৰ'বা ঘৰতে লেপটপটোতে চাই থাক কৰিব লাগে এ লেপটপ আৰু কম্পিউটাৰটো একেই দিয়াচোন অলপ- চলপ। কেৱল খালী মানে কেৱল যিটো লেপ তপত ধৰা ফটো চফচ বা এইবিলাক বস্তু কিনাৰ কাৰণে পইচা দিব লাগে কিনা নাই বাৰু মই তোমাৰ মাইক্ৰচফ্ট আছে ন মাইক্ৰচেফ্ট সেইবোৰে শিকি আছো অলপ চলপকে। আৰু চ' কম্পিউটাৰ মানে অ, ধৰা ক্লাছ কৰি ধৰা ভালকে আহ ঘৰতে নিজাববীয়াক তেহ অলপ তেতিয়াহলে মানে সমস্যা ইমান নহয়ে ক'বলৈ গ'লে। পাৰি আৰু যে ধৰা সকলো ধৰণৰ কাম কৰিব দিব পাৰি ভাবি আছো তাকে কৰো নে নকৰো সেনেকে। চিন্তা কৰো বস্তুবোৰ হৈ আছে বাৰু অলপ চলপকে। বাকী হয় এইটো তুমি ধৰা যে শিকিছা তুমি যেতিয়া ক্লাছটো শিকিছা বা কম্পিউটাৰ কৰ্চটো কৰিছা তলৈ যে তুমি এই কাম্পিউটাৰৰ কাম ভিতৰৰ ওপৰত আ মানে কামবোৰ কৰিব। বা -বা চণো চিন্তা ধাৰা আছে নেকি নে তুমি ভাবিছা যে এনে কেতিয়াবা দৰকাৰ হয়। বা কেতিয়াবা লাগা হয় তেতিয়া হ'লে কৰিব পাৰিম কাৰণ ধৰা এতিয়া কম্পিউটাৰ ক্লাছটো শিকিছা হয় এতিয়া তুমি সেইটো ওপৰত নিৰ্ভৰ কৰিটো জীৱনটো চলিব নোৱাৰা ন'। এতিয়া চাকৰি পাবও পাৰা নাপাবও পাৰা পোৱা আশাটো বাৰু সকলোতে থাকেই আৰু মানে যিটো তোমাৰ পজিটিভ চাইড সেইটোতো ৰাখিবই লাগে বাৰু। কিন্তু তোমাৰ নো নাপাবও পাৰা যদি তোমাৰ ধৰা কপাল বেয়া থাকে ত' তুমি সেইটো নাভাবিবা আৰু যে মই কম্পিউটাৰ ক্লাছো কৰিলো কিন্তু মই চাকৰিও নাপালো সেইটো যাতে মনত নামিবা আৰু। কাৰণ এতিয়া সকলো ক্ষেত্ৰতে আমি চেষ্টা কৰি থাকিব লাগিব বেলেগ বেলেগ কামৰো চেষ্টা কৰিব লাগিব ন কেৱল এটা কামতে আমি মনোযোগ দি থাকিলে নহয় ন আজিকালি জানাই বহুত ধৰণৰ কাম আছে এটা এক দুই ধৰণৰ কেম নহওঁক কাম নহয়ে মানে কামৰ শেষ নাই আৰু। ত' মানে সেইবোৰ ওপৰত অলপ- চলপ গুৰুত্ব দিবা। এনেকুৱা নহয় যে কিবা এটা বস্তু শিকিছা যে সেইটোৰ ওপৰতে খালি লাগি থাকিবা। বা সেইটোৰ ওপতে নিৰ্ভৰশীল হয় গোটেই জীৱনটো চলি থাকিবা কম্পিউটাৰটো আজিকালি লাগে বাৰু কম্পিউটাৰ কাৰণ আধুনিক প্ৰযুক্তি হৈ গৈছে ন গোটেইবোৰ কথা এ আইৰ কথাও ক'লা তুমি বা সেইবিলাক ফটো এডিটিং হওঁক। অ ভিডিঅ' এডিটিং হওক ভাল ভাল যদি কৰিব জানা তেতি- তেতিয়াহলে সেইবোৰ তথাপিও আৰু বেলেগ আৰু কিছুমান ধৰা পথ ৰাখিবা তোমাৰ জীৱনত তাতে পিছলে কেতিয়াও তোমাৰ ধৰা কিবা এটা কাম কৰিলে সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু তুমি।
অ হয় হয় মানে সেইটোতো কৰিমেই দিয়াচোন কাৰণ নে এইকাৰণে শিকি দিছো ধৰি লোৱা ধৰি লক ধৰি লক কিবা আৰু সুযোগ আহিলে তোমাৰ- সক কেনাই আৰু সুযোগতটো আহিলে তোমাৰ যেতিয়া আৰু। মানে ধৰিব পাৰিম সেই সুযোগটো সেইকাৰণে এইবিলাক শিকি থৈছো আৰু মানে তেতিয়া আৰু। এ মানে তো আ আহি নপৰে আক অ এ এইটো বস্তু অ থাকিলে তুমি পাৰিলা সেনেকুৱা বস্তু আহি নপৰে তেতিয়া। মানে সেইকাৰণে শিকি থৈছো আৰু মানে ধৰি লোৱা সেইবিলাকতো গুৰুত্ব মানে দিব লাগিব লগতে তোমাৰ ধৰি লক বেলেগ কামতো ধৰি লওক কেতিয়াবা লাগিব পাৰে তো। তেতিয়া অলপ মানে তেতিয়াও সেইটো বস্তু কামত দিয়ে আৰু সেইটোৱে আৰু বাকী পিছে হ'ব দিয়া নহ'লে আজিলৈ থৈছো আৰু।
অ দিয়ক।